হেল্ল'
অহ' কি কৰিছা?
কি কৰিবা আৰু এইয়া বুজিছা, তোমাৰ বৰষুণ দিলে যে কালি অকমান।
অ' অ' অ' বৰষুণ অ' কালি এই ভাল বৰষুণ দিছে তোমাৰ। বতৰৰ পুৰা ঠাণ্ডা পেলাই দিলে, এতিয়া এতিয়া আকৌ ৰ'দটো দিছেই।
আহ, অ'
তলটো
তাকে পথাৰত কাম কৰা মানুহ খিনিৰ কাৰণে সুবিধা হ'ল আৰু আমাৰো সেই একেই মানে
অ' অ' নাই মানে ধৰা পানী ইমানো হোৱা নাই মানে কৈছে আৰু। মানে হাল বাব পৰা হ'ল কাৰণ তোমাৰ এ হেৰি কালিলৈকেতো একেবাৰে পানী নাছিলে।
পাৰ নছে
এতিয়া তোমাৰ সেই ৰাতি বৰষুণ ভালকে দিলে বাৰু। তাৰপা হেৰি সে বৰষুণ দিয়াৰ কাৰণেই ৰাতিপুৱা একদম গোটেই মানুহ বিলাকে হাত বোৱাত লাগিছে ময়ো তাকে সেই ট্ৰেক্টৰ এখনলৈ বাট চাই ৰৈ আছো হালটো বোৱা মানে।
তাকেহে আমাৰো সেই লাগিছে কামত তাৰপিছতে তেতিয়া সে গৈ পেলাই তোমাৰ চাহকন দিলো তাৰপিছত দি পেলাই এতিয়া আকৌ সেই আহি পেলাই যেনিবা ভাতত লাগিব লাগে যে তপাবোৰো লাগ থিকিম দিয়া তাৰ আগতে অকনমান সি বহিছোহি তেনেকুৱা এটা তুমি ফোনটো কৰিছা।
অ', অ', বাকী হেৰি এইটো কি কয় মাহাহঁতৰ ভালেই?
মাহঁতৰ ঠিকে আছে, ঠিকে আছে, তোমালোকৰ ঠিকে আছে নহয়?
ঠিকে আছে অ', ভালেই বথ এ আ প্ৰথম মানে অলপ দিনা আগতেই দেউতাৰহে গানটো অকণ ভাল নাছিলে। তাৰাপা হেৰি এই ইউৰিক এচিডৰ প্ৰব্লেম তাৰপা এই খোৱা বোৱটো অকণ বাচি মেলি তাৰপিছত ঔষধ চৌষধ খোৱাই ড'ক্টৰক দেখুৱাই
উম।
এতিয়া ভাল পাইছে আকৌ
ম তাকেহে
হেৰি এইটো কি কয় তোমাৰ বাকী সেই খেতিতে আকৌ লাগিব হ'লেই নহয় এইকেইদিন তোমাৰ সেই ৰ'দ ৰ'দ বুলিয়ে গ'ল।
তাৰপা বতৰ তাৰ পৰা বৰষুণ নাই বুলি গ'ল।
ফোন দিছিলে তেতিয়াই তোমাৰ এই কঠীয়া চঠীয়া খিনি সিঁচি থ'লো। তোমাৰ কঠীয়া এবাৰখিছে বৰা কোমল বৱাছান কোমল ধান তাৰপিছত তোমাৰ এনেকে চাৰিটা নে পাঁচটা মানৰ ইচ্চা হ'ল। পাঁচটা আ মান মান সিচা হ'ল মানে মই সিচিব নাজানো। ম যে সেই ওচৰ দাৰাজনক ক'লো সিচিবলে।
অ', অ'।
ল'ৰাজনে সিঁচি মেলি দিলে তাৰপা এতিয়া গজিলে এইকেইদিন এই ৰ'দ ৰ'দ বুলি তোমাৰ কিয়া শুকাই যোৱা নিচিনাই হৈছিলে তাৰ পৰা এ কালিব সুন্দৰকৈ এতিয়া একদম ধুনীয়া হৈ গৈছে চব। বাকী যোৱামাঘৰ পৰা বৰষুণ ভালকে দিছিল নে এনেই?
ইতে দিলে যে এজাক।
উম, উম।
আজিকে আমাৰোতাকে উম, পথাৰত কাম লাগিছে।
অ', অ'।
তাৰপা সে বাকী ভাত পানী তোমালোকৰ ঘৰ পৰা দিবা নেকি?
লগোৱা নাই ন' মানুহৰ লগোৱা নাই নহয়।
গম পাইছো সেই যিজনে কৰি আছে।
যিজনে মানে মান এজন আছে নেকি তেওঁ ওচৰৰহে তেওঁ কি কৰে জানো ঘৰত আমাৰ ঘৰত খালেও খাব পা খাব আৰু
গম পাইছো।
তাৰ পৰাৰ তোমাৰ এই ট্ৰেক্টৰখনলৈ বাট চাই ৰৈ আছো এই সিফালে বেলেগ ঘৰ মানুহৰ বায়ে আছে। মানে এতিয়া এই এইটো চিজনত পাবলে টান হ'ব আৰু মানে হেৰি উম, একদম তোমাৰ আৰু আজিকালিতো গৰু চৰু নাই। ট্ৰেক্টৰহে আৰু গতিকে গোটেই ট্ৰেক্টৰ বোৰৰ ধৰা কামতে লাগি থাকে এতিয়া আমাৰ গাঁৱে মোৰ লগৰ ন মোতকৈ সৰু ভাইটি এটাই এখন চলাই। সেই তালৈকে বাট চাই ৰৈ আছোঁ, সি সি সিফালে হাল বাই আছে। শব্দ শুনিচাই চাগে।
তেওঁ বাৰু
অ' অহ'। অ', তোমাৰ হেৰি তাক কৈ থৈছোঁ, সি আহিম বুলি কৈছে, সেইখিনি পাই।
তাকে, তাকে তোমাৰ ঘৰ কিমান বিঘামান হ'ব? তোমালোকৰ কিমান বিঘামান হ'ব?
বেছি মাটি নাই, তোমাৰ ছয়, চাৰে ছয় বিঘামান হ'ব।
অ', অ', অ', তাকেহে।
মানে ধৰা এইখিনি, এইকেইদিন কৰিলেই আৰু।
উম, উম, গম পাইছোঁ, তাকেহে অ', ব-আৰু ইমান গৰম জানানে? তোমাৰ মানে অশান্তি লাগি গৈছেগে পাই।
উম, উম, সেইটোৱে, সেইটোৱে।
পথাৰৰ কামবিলাক মানে তোমাৰ বৰ দেখি, দেখিয়ো তোমাৰ পথাৰ ৰৰ, কামো যথেষ্টখিনি নহয়।
উম, উম, কাম মানে পথাৰ বুলি ক'বলে শুনিবলেহে ভাল।
উম, ইমান মুখৰ কথা নহয়। দেই, এইবোৰত সেই লাগি থকা মানে গম পাই উম। তোমাৰ সেই লাগি থকা মানুহেহে গম পায় আৰু।
উম, উম, বুজি পাইছোঁ।
সেইটো কাৰণে বৰ দিগদাৰ হৈছ
সেইটোৱে, সেইটোৱে অ'।
তাৰপিছতে সেই উম, কোৱা।
এ, কি বনাইছা আজি পথাৰৰ মানুহ'লে?
তোমাৰ বনোৱাই নাই বনামগে, সেই তোমাৰ ৰঙালাও কাটি থৈ আহিছোঁ।
অ', অ'।
তাৰপিছতে আকৌ তোমাৰ ডিম কেটামান বইল কৰিম বুলি থৈ আহিলোঁ। তাৰপিছত সেয়া তোমাৰ কলডিলৰ উম, এই ফুলটো যে কলডিলৰ ফুলৰ উম, পকৰি বনাম বুলি ভাবিলোঁ। তাৰপিছতে তোমাৰ আৰু সেই তাকে আৰু কিনো কৰোঁ। আৰু গৰমত বৰ ৰঙালাও, চঙলাওবোৰ তোমাৰ বনালেও মানে কি হয়, টেঙা দাইল এখন বিচাৰে যে, মানুহবাৰে গৰম দিনকেইটাত।
বিচাৰে, বিচাৰে অ', মানে যি গৰম বৰষুণ দিলে যদিয়ো বহুত জিও গৰম আছে দেই।
এই বেছিহে গৰম মাৰিছে আজি। তোমাৰ বৰষুণ দিলোয়োতো মানে বৰষুণ দি বেয়াহে কৰিলেনে, ভালেই কৰিলে
বৰষুণ দিলে গৰমটো কিয় বেছি হয়, জানা? এই ৰ'দৰ যে, মাটি ৰ'দৰ যিটো গৰম তাপটো মাটিয়ে যে, যিটো যে, ধৰা ধৰি ৰাখে
উম, উম, উম।
তাৰপা সেই তাত বৰষুণ পৰি যোৱাৰ লগে, লগে সেই ভাৱটো ওপৰে উঠি আহে ন?
উম।
সেইকাৰণে গৰমটো বেছি হয়, অলপ।
হয়, দেই।
বাকী হেৰি এইটো কি কয়, মায়ে কি কৰিছে?
উম, মা সেই আছে।
অ', দেউতাটো নাই?
নাই, নাই, দেউতা তোমাৰ ডিউটি।
অ', অ', ঠিকে আছে, ঠিকে আছে। হেৰি এইটো কি কয়, বাকী তুমি পথাৰৰ কাম কৰিব জানানে নাই?
পথাৰৰ কাম মানে কি আৰু সেইবোৰ আমাৰটো নকৰেই ধৰি লোৱা। আমাৰ সেই আধিলেকে দি থোৱা হয়, তোমাৰ মানুহে কৰে। কিন্তু সেই আৰু সাধাৰণতে তোমাৰ যিখিনি অকনমান টুকটাকে জানো আও। তেনেকে কৰি পোৱা নাই আজিলৈকে। মানে কি হয় মানুহো লগাই দিয়ে যে। অ', সেই মানুহ লগাই দিলে ধৰি লোৱা কৰিয়ে থাকে আৰু আমি ইমান এই বোৰ আমাক-আমাৰ ধৰি লওঁক নকৰেও।
অ', অ', বুজিছো অ', এ আমাৰো একেই হে তোমাৰ আগতে, তোমাৰ আধিয়ে দিচিলো, আধি দিলে মানে একোয়ে লাভ নাই।
উম, উম।
সেইকাৰণে এতিয়া নিজে কৰিবলৈ ল'লো। নিজে ধৰা নোৰুলেও ধৰা মানুহ লগাই পেলাই মানে আধি লগা আধি দিলেও সেই একেই হয়গৈ মানে।
উম, উম।
সেইকাৰণে এতিয়া নিজে হাল-চাল বাই পেলাই, মানুহ-দুনহ লগাই পেলাই নিজে ক-কৰো আৰু। আধি দিলে ধৰা আধা ধান সিহঁতকে দিব লাগে।
দিব লাগে, হয়।
সেইটো কাৰণে এতিয়া ধৰা নিজে কৰাৰ কাৰণে গোটেইখিনি ধান ঘৰতে থাকে আৰু। সেইটোয়ৱে ভাবিছো
ধৰি লওঁক বিলোৱাও হয় নহয় ইফালে-সিফালে।
উম।
ঘৰৰ কিঘৰতে দিয়া হয়।
সেইটোৱে, সেইটোৱে।
তাকেহে, আৰু ইমান মানে তোমাৰ উপায়ও নাই, নকৰিলেও নহয় কিন্ত এ এই গৰমডাল দেখিলে যাবলৈও মন নাযায় ওলাই। বুজিছা?
উম।
মোৰ যে পাকঘৰটোত যে একদম সোমাই মানে বনাবলৈ মন নোযোৱা হৈছে, ইমান গৰম পৰিছে!
সেইটোৱে অ'।
তাৰপিছতে হেৰি এইটো কি বুলি কই, উম, কি খালা ৰাতিপুৱা?
ৰাতিপুৱা কি খালো তাৰাপা ৰুটি খাই পেলাই হেই লাগি আছো আৰু। তুমি কি খালা ৰাতিপুৱা?
মই তোমাৰ একো খাবলৈ হোৱাই নাই বুজিছা। মানে লোকক সেই আলপৈচান ধৰোতেই গৈছে। নিজলে সে তোমাৰ, নাই সে আতা অকণ মাৰি থৈ আহিছো। তাকে ৰুটি এটা বনাই, চাহ অকণে সৈতে বোলো খাই লওঁগে। মই খাবলৈকে নহয়, মানে কি হয়, এইবোৰত লাগি থাকিলে যে তোমাৰ একদম সময় নিদিলেও নিজ
নিমিলেও এইটো হয়, দিয়া এইটো মানে তোমাৰ লাগি থাকিলে ঘপকে তুমি আহি পেলাই আকৌ এইফালে ভিতৰলৈ আহিবও নোৱাৰা বেলেগ কাম কৰিবলে।
সেইটো, তুমি সেইটোতো নিজৰ ঘৰতে পাইছ
উম, উম, পাইছোয়ে মই।
সেইটো কাৰণে অকণমান দিগদাৰ হয়, মানে বৰ অ-অশান্তি হয়। তোমাক খাম বুলি ভাবি থাকিলে মুখৰ আগত লৈ বহি থাকিলেও তোমাৰ এই কোনোবা এটাই মাতিলে। আকৌ ঢপলিয়ালা, আকৌ আহিলা। আকৌ আহি তুমি অ', তোমাৰ খনহে হয়, আৰু তোমাৰ সেই খাবলৈ বহিয়ো তোমাৰ মানে আধা খোৱাকে দৌৰি ফুৰা, মোৰ কালি যে, তেনেকুৱাই হৈছে কালিও সেই একে ভাতৰ পাতৰ পৰা উঠি গৈছোঁ আৰু। তোমাৰ মানুহ এজনে মাতিলেহি। তাপা ভাতৰ পাতত বহি আছোঁ, আকৌ ভাতৰ ভাতৰ পৰা উঠি গৈ হাত ধুই গৈ আকৌ, আকৌ তেওঁলোকক বস্তু দিছোগে। এইখনেই আৰু এই তামোল অকণ দিবা, এই চাহ এটোপাকে দিবা। তোমাৰ মানে সেইটোতহে হৈছে আৰু মোৰ।
বুজিছোঁ অ'।
বন্ধ পাইছোঁ ক'তো যাবলৈও পোৱা নাই বুইছা, মুঠতে পথাৰৰ কামতে লাগি থকা
এই হেৰি এইটো কি কয় অ', বন-বন্ধ মানে তোমাৰটো কলেজ মানে কি পৰীক্ষাতো শেষ ন?
পৰীক্ষা শেষ, পৰীক্ষা শেষ এতিয়া বৰ্তমান। তোমাৰ পৰীক্ষাৰ সেই, ৰিজাল্ট দিলে, দিলে কালি
অ', দিলে নেকি? ৱাহ, কেনেকুৱা হ'ল?
ৰিজাল্ট ভালে, ফাৰ্ষ্ট ক্লাছ ফ্লাৰ্ষ্ট, তোমাৰ নাইন প‌ইন্ট থাৰ্টি ফাইব পাৰচেন্টটেজ।
কিবা এটা খোৱাবা।
তাকে, খোৱাব লাগিব, খোৱিব লাগিব। তাৰপা সেই
ঠিকে আছে, ঠিকে আছে দিয়া। ভালকে থাকা আৰু, পঢ়া শুনাটো ভাল কৰিছা ভাল পাইছোঁ শুনি।
ধন্যবাদ, ধন্যবাদ। তাকে, সেইয়াই আৰু মুঠতে কিনো কৰিবা? তাৰ
হেৰি এইটো কি কয়, এদিন যাম দিয়া, বহুতদিন হ'ল যোৱাও নাই নহয়।
আহিবা, আহিবা খেতি পথাৰৰ কামবোৰ সামৰি লোৱা।
অ', তোমালোকো আজৰি হৈ লোৱা, ময়ো আজৰি হওঁ সেইফালে। তাপা এদিন যাম বাৰু দিয়া।
আহিবা, আহিবা দিয়া হ'ব, উম, উম, উম, ঠিক আছে দিয়া, অ'।